হেল্ল' হেল্ল'
উম উম এে অ কি কৰি আছা
এয়া হেৰি ম অ শুনা পাইছানে এ মাছ কেইটামান মাছ কেইটামান অথনি ললো দে দেহাই একদম মাছ খাই দৌৰ নহয় মই দালি ভাজি চব বনালো হৈ গল তাৰ পৰা তাই মাছ খাই মেকুৰীটোও দৌৰ মাৰিছে তাইও দৌৰ মাৰিছে দৌৰ মাৰি সেই মাছ এটা ললো তাকে সেয়া বাক পাজ হেৰি কচ মাছ মই কচ মাছ নলওঁৱেই তাৰ পৰা হেৰি সেই মাছটো তাই বোলে মায় হেৰি বইল কৰি খাম হেৰি মাছ নাভাজিবি এতিয়া হেৰি বইল কৰি থলোতো এতিয়া ৰাতিকহে খোৱা যাবগৈ
তই খাব নোৱাৰিবি নহয়
অ তাৰপিছতে সেই মাছটো হেৰি কৰি পেলাই থলো এতিয়া পানী হৈ গ'ল হৈ যোৱাতে এতিয়া আকৌ মই মাছখিনি সেয়া ভাজি কৰি পেলাই এতিয়া থৈ আহিছোঁ। এ এতিয়া কচোন। ভাত কিহেৰে খালী?
ভাত মানে আজি হেৰি। আজি মংগলবাৰ নহয়।
হম।
মগু দালি বনালো। মগুৰ দালি তাৰপিছত এনেকে স্কচ, আলু এনেই ভাজিলো। আজি এইখন হেৰি নিৰামিষ হৈ আছে। পটল চটল ভাজি নকৰিলোঁ আৰু ৰাতি। ৰাতিকেহে কৰিব লাগিব।
উম, ময়ো সেই নিৰামিষেই বনালো। দালি বনা মগুৰ দালি বনালো। তাৰপিছত আলু পুৰিলোঁ। মৰিচা ভাজিলোঁ। তাৰ পৰা তিঁয়হ অ তিঁয়হ চালাদ। বনালো দালি ভাততে তিনি চাৰিখন। হেৰি কৰিলোঁ। কৰি মেলি। অকণমান শুলো, শুই লৈ এতিয়া আকৌ মাছখিনি এতিয়া হেৰি কৰি ঠিক-ঠাক কৰি পেলাই থৈ আহিছোঁ ৰাতিকে জানো কি কৰো।
কিমান লৈছা মাছ? মাছ কিমান লৈছা? আধা কেজি? এ খাব ইচ্ছা কৰিছে খাওঁক দে।
তাই খুব ইচ্ছা গৈছে হ'বলা সেইকাৰণে ইমান পাগল হৈ গৈছে। অ, তাই দৌৰ মেকুৰী মেকুৰীটো দৌৰ তাই দৌৰ আচৰিত। পালো মই আজি কান্দ। হে হ
অ,
উম,
এ আমাৰো গ'ল আৰু দিনতো দেহাও মানে সেই। তাইও পাঁচ। কৰিলে এম এছ চিটো। তাইয়ো ভাল ৰিজাল্টেই হৈছে উম। এতিয়া তাই কৈছে এতিয়া মাৰ্কশ্বিট খন। যেতিয়া আহিছে কৰ'বাত এপ্লাই কৰিব পাৰিম আৰু। মেডিকেলে বা কৰবা হেৰিত এনেকে কৈছে আৰু। অ, কম্পিউটাৰটো। অ, এই অ হোমৱৰ্কো এনেকে কৰিম বুলি কৈছে অলপ হেৰি কৰি। ৱৰ্ক ফ্ৰম কৰিম বুলি কৈছে এতিয়া কেনেকুৱা কি এপ্লাই কৰিছে তাই কপালত কি হয় আৰু
চাৰ্টিফিকেট আহিল যেতিয়া হৈ যাব এয়া
আহ চাৰ্টিফিকেট এখন আহোতেহে আজি হাঁহিটো ওলাইছে তাই বাৰ আহ মনটো হেৰি হৈ আছে কম
হ'বই তেনেকুৱা এতিয়া তই ব্যায়াম পিছনেে বাৰু
ব্যায়ামটো সেয়াই এই দুদিন গেছৰ ঔষধ খোৱা নাই ব্যায়াম কৰি আছো আৰু লিভাওক ঔষত খাইছো এ এ ব্য্ায়াম খিনি কৰাতে মানে অকমান কমি থাকে ভাল হেৰি হৈ থাকে কিন্তু পানী খিনি আগবেলা বেছি তে খোৱা যায় নহয় আগ বেল আ একো এটা বস্তু খাব নোৱাৰো আপ পেটটো ভৰি থাকে পুৰা একদমে ফুলি থাকে তাৰ পিছত পানীখিনি এ হজম যোৱাৰ পিছত দৌৰি থাকিব লাগিব প্ৰচ্ৰাৱ কৰিবলৈ তেতিয়াহে অলপ পাওঁ আৰাম পাও তেতিয়া এটা দে এটা এতিয়া ভাত খাব পাৰো এতিয়া পেট ভৰি থাকিলে ভাত
নোৱাৰি নোৱাৰি বেছিকে পানী খাইছো সেইকাৰণে তেনেকুৱা হৈছে
নহয় আগবেলা আকৌ খালী পেটতে পানী খিনি খালে ভাল আৰু
উম একেবাৰে খাব নালাগে নহয় প্ৰথম এ ৰাতিপুৱা এক লিটাৰ খাই ললি তাৰ পিছতে অলপ অলপ অলপকে
অ তেনেকে খাই আছো ৰ এনেকে ৰৈ ৰৈ ইফাল সিফাল কাপোৰ কানি ধুই আছো ছ ঘৰ দুৱাৰ মচিছো ঘৰ দুৱাৰ মুচি কৰি লৈ পেলাই তাৰ পাছত বলো বহুত পৰ ঘূৰাৰ পিছত আকৌ দুঢুকমান খাও সি তেনেকে কৰিছো তাৰপিছত ভাত বনাই আছো ভাত বনাই কৰি থাকিলে তেনেকে কাপোৰো ধুই আছো ৰ'দটো মানে ঢেকা ধেমকা কৰা দেখি অকমান ৰ'দটো ওলোৱা দেখি কাপোৰ ধুইছো কাপোৰ ধুই মেলি আৰু এ তাইো আহি পোৱাহি নাই তাৰপিছত ভিন দৌ বাৰীত সোমালে বাৰীৰ ফুল গছ এইবোৰ ৰোৱাত লাগিছে তাৰ পিছত মই ঘৰ দাৰ মুচি কৰি লৈ মই কৰিছো ত বলো নাই মই এনেই গেছ থকা ভ লাগোতে অকমান ভাত খাই দিওঁ আৰু মই তেওঁলোকৰ লগ সাজি লো সাজি থৈ পেলাই মই ভাত খালো ভেন্দি কিছুমান অকনমান চাপৰ চাপৰ হৈ আছে চাপৰতে লগা নেকি এ আকৌ সেই বেঙেনা কেইজোপা আই বোপাই হৈ আছে কিয় বা পানীও পাইছে
অলপ হুচৰি তলটো খুচৰি কৰি দিব লাগিব ম দুদিনৰ মুয়ে খুচৰি কৰি দিব লাগ মোৰ মোৰ দুদিনৰ মই মই হুচৰি কৰি ধুনীয়াকে দিম এতিয়া আহিছে মোৰ লাগিছে চাপৰতে লাগিছে
অ আৰু হেৰি হৈছে বিচা হৈছে
অ অ আম
কল অ খুবয়া বিচাৰ পাতবোৰ খাইছে এতিয়া কি কৰিলে ভাল হয় বিচাৰে পাাতবুক খাইছে
হেৰি এ হেৰিত সুধিব লাগিবা আৰু গুটি কেইটামান আনিবি আনি পেলাই আকৌ হেৰি কৰি লবি লৈ পেলাই জীয়াই পেলাই অলপ এয়া ঔষধ আনিব লাগিব আজিকালি ঔষধ নহ'লে একো কামেই নহয় উ নে চোন কোন চটিয়াব লাগিব নেকি
জানো দেয়া শুনিছো তেতিাহলেু কাই না যাব
নেযা নেযা ত পাতত প তচোন হেৰি দিব লাগিব আচলতে এক গুল বোলে এয়া হেৰি চোন চটিয়াব লাগিব তেতিয়া পোকখোপা মৰি যাব
অ কুঁজি বিচা ঢেৰ হৈছে এইবাৰ এইবাৰ কুঁজি
উম মোৰ পাত খালে দুখন উঠাই উঠাৰ পিছত এতিয়া এ হেৰি এ তলটো খুঁচৰি মুচৰি দুদিনা মই মই তলটো হুঁচৰি কৰি দিওঁতে দিওঁতে এতিয়া স্বাস্থ্যটো ৰাখিছে। লাগিছে কালি। তিনি চাৰিটা ছিকিছোঁ
অ আমাৰ তাৰ যে হেৰি আঁঠলুৱা‌ মাটি কাঠলুৱা মাটি যে, সেইকাৰণ তাৰ ভাল। আমাৰ ইয়াতে পতকৈ হ'বলৈ ইচ্ছা নকৰে
মাতি কওতে কওতে আহিবগৈ উম উম কৰোতে কৰোতে সেই কলগছৰ ওচৰৰতটো তেনেকে লোকক
অ এই মালভোগ কলো ৰোৱা গৈছে এতিয়া এদিনাখন কালি নে পৰহি মালভোগ কল তিনিটা আনি, পুলি আকৌ ৰুইছে সি। অমিত চাগৰটো লাগিয়ে আছে ভীমকলো সেয়া এথুক আকৌ হওঁ অ হৈ আছে কাচকললো ওলাইছে
অ হেৰি ভীমকল ঠিকে আছে সেনেকে কৰি পেলাই টাইমতটো যাব হেৰিয় এই কলঠোক পাৰা হ'ল জানো?
কলঠো পাৰাই নাই কলঠো কেতিয়া চাই আছো পুৰতসক
অ পৰ কৰি লৈ বোলে খালেও এই বাকলি খিনি ৰ'দত বহুত জাৰ আছে, বা মই এয়া একদম জেকাই কৰি মই দুবটল ভৰাই থৈছো।
নাই খাব লাগিব ভীমকল নহয় বৰ ধুনীয়া সোৱাদ তাকে এতিয়া সেয়াকে কৰি আছে আৰু কি কৰিব এতিয়া বাৰী ঘৰৰ কামবোৰ তেনেকেই কৰি আছে
কিনি দহটা মানৰ ভেহেন্দি গুটি কেটমা আনি। আকৌ সেই দেহাই দেখ। খুৱাই দিয়া নিচিনাকে তেনেকে কৰি এটা টিউম একেবাৰে অপকাৰ নহয়
এইটো চাপতে লাগা হেৰি নেকি ভেন্দ তাত নেকি ন
সেই জেগা নোখাই হ'ব আৰু
অ ঔষধ লগাজোপা নহয় চাগে ওখত যে বহুত ওখ হৈ পেলাই যে লাগি থাকে বহুত সেইজাত নহয়
নহয় নহয় এই মাটিতে হেৰি বাতি এটাতে মাটি অলপ হেৰি কৰি পেলাই তাতে গু গুটিখিনি দি পেলাই গাপ মাৰি থলেই হ'ল বেয়া বাতি এটাত বেয়া বাতি এটাত এনে একে হেৰি গাত মাৰি থলে হৈ গ'লে তাৰ পুলি একে নষ্ট নহয় আমাক বঢ়িয়া হৈছে এ
অ আমাৰ তাত ভাল হ'ব তাৰ ম টো কাঠলা মাটি বহি
অ ভাল হৈছে এতিয়াহে ভাল হৈছে পুলি খিনি এই তল ফটো ডেইলিুচাইুচাইি পানী দিংটে দিংতে এতিয়া একদম ভাল হৈছে প্ৰায় যদিন হেৰি হয় বাইশ জোপা মান হৈছে মই ফটো মাৰি পেলাই দিম বুলি অ
অ বাইশজোপা হলেও বহুত খিনি আহিব বা চাৰি পাঁচজোপা হলেও এসা যৰ হয়
অ অ আকৌ তেনেকে সেয়া জলকীয়া জলকীয়া বাইছজোপাছে কি বৈ য়া চেহৰা জলকীয়াত দুই এটা হে জাতি জকীয়া কীয়াহে লাগিছে এয়া নতুনকে ফিঙি জলকীয়া দিয়া এ ডেকেৰিয়া হৈছে আৰু পুলি পে অলপ উঠিছে আও এই কাল লাগিব গাল মই বোলো সয়া দেহাক কৈছো ভিডিঅ' কৰি পেলাই ফটো মাৰি পেলাই মোক বাগানখন দিব বিময়ে দিনলিপি নিচিনা সদায় দিনে কাম বন কৰি ৰাতিপুৱা সেই বাৰীখনতে সোমাই কৰি বন চন বিলাক অজ পুচৰি মচৰি দিও আৰু ধুনীয়া স্বাস্থ্য হৈ আহিছে প্ৰতিটো বস্তুৱে
ভাল লাগে ঘৰৰ বস্তু খিনি ভাল লাগে মই কিন্তু বাৰীত সোমাবলৈ কিয় নোৱাৰো জাননে এই ইহঁতকেইটাও মানে লগ কুকুকিতাক কাৰণে সো মাৰি যদি ওলাই যোৱাৰ লগে ধ ধৰিব নোৱাৰিম এ এয়া খালে মানে ধ ধৰিব নোৱাৰোঁ সেইটো কাৰণে বাৰীত মই বেছিকে নুসোমাওৱেই
বায় সেই হুচৰি মুচৰি থাকিব লাগিব সেই মই দিন নিপি নিচিনা সদায় দিনে সেইটোৱে কাম কৰক হা কৈ মিলিল গা পাহ ংগে চাইদ ৰাস্তা বজি য ভাত কেে না বগাইছেহে এই জংঘলৰ মাজত দুজ প্ৰমান হৈছে। সেয়া কালি, পৰখিনা দেহাই তিনটা ছিগি আনিছে।
উম, আমাৰ আঠটা মান লাগিলে, এতিয়া কুলি পেলাইছে অ- কনমান ডাঙৰ ডাঙৰ হৈছ-
অহ, কলি-চলি পেলাইছে আৰু। অহ, ও এয়া, এয়া এই ভাতকে- ৰেলাও এয়া বিচাই খাই। পাতোকে হেৰি কৰি পেলাইছে।
নাই, নাই, যেনিবা।
কোমোৰা, হেৰি, চি-চিকে অকনমান এটা উঠিছে। মই ইমান কোমোৰাত গুৰুত্ব দিয়া নাই।
অহ, আমাৰ কোমোৰা বগাইছে। কোমোৰাও বগাইছে আৰু ৰঙালাও গ বগাইছে। চি-চিয়া হাইব্ৰীডৰ হ'বলা।
অ অ। হাইব্ৰীডৰ সেয়া।
উম, হাইব্ৰীডৰ জাতৰ মানে- এ চেহেৰা-
উম, চি-চি এই এই জাত- এতিয়া মই, পুলি এটা হৈছে হাইব্ৰীডৰ চাগে, চি-চিয়াকে। আমাৰ দেশীটো হ'লে একদম বহুত স্বাস্থ্যৱান- হৈ আহে। অ' জংঘল। উম উম, উম।